কি কাইয়া
এইয়া পাচি কেইটামান হেৰি কৰি আছো ৰ চৰাই উমনি দিব লাগিব।
কি চৰাই?
মুৰ্গী চৰাই
পাচিতে দিয়।
পাচিতে দিও অ পাচি মানে হেৰি আৰু খদা সেইে খদাৰ নিচিনাই, মানে তলতটো ফাটি গৈছো যে।
আহ
বস্তা চস্তা দি পেলাই অলপ চি বেজিয় দি হেৰি কৰি দিছো মানে চিলাই দিয়া দি দিছো।
অ তাতে খেৰ দি দিওঁ আও।
অ তাতে খেৰ দি দিম আও খেৰ দিম আকৌ বিহ লগঙনি পাতো অলপ দি দিম। এই চাহি হয় যে তাহাঁতৰ গাত। ঔষধো পায় ঔষধ ত এতিয়া নাই যে সেকাৰণে বিহ লগঙী-
অ
চাহি হলে চাহিটো চাহিটো মানে চুলেও গাত নিজৰ গাতটো বাগ বগাই যায় মানুহৰ গাতটো বগাই যায়।
অ তেতিয়া হে দিলে নহয় আও
টো দিলে নহয় আও চাহিটো নহয় তেতিয়া
বিহ লঙনি পাতটো নহলে কামত আহে ন ঔষধৰ নিচিনা উ
মে ভয় নাই আৰু তেতিয়া চাহিটো ইমান হেৰি নহয় আও
কেইজনী দিবি উমনি
তিনিজনীমান দিম
কণী গোটা গোটা থৈ দিছ দে সিহঁত আককে সিহঁতাক দিয়া নে কি নাই এজনী কণীকে আহ দিব পায়িতো এজনী
চবকে দিব পাৰি চব কণীয়ে দিব পাৰি হাঁহৰ কণীও আনি দিব পাৰি
অঁ
অ
তিনিজনীকো দিয়া যে এসোবাৰও হবচোন কণী পোৱালি কিমান মান দিবি তেওঁ
এ কমাই কমাই দিম দহ পোন্ধৰটাকে দিম দুইজনী তিনিওজনীকে পোন্ধৰটা মানকে বাদ তাৰামান কে এনেকে দিম মিলাই মিলাই দিম তিনিজনীকে
অ এতিয়া পোৱানি কিমান আছে
সাত আঠটামান আনটামান আছে ডাঙৰ হল আৰু এতিয়া পোৱালিৰ পৰা অ ন
কেইজনমান
আধা কেজি মান হল এইকেইটা আকৌ মুৰ্গী পোৱালি নহয় এইকেইটা কয়লাৰ পোৱালিহে কয়লাৰ পোৱালি যে এয়া হেৰি কয় সেয়া পোৱলি দিলো একেহে অ একেহে কণী পাৰি থাকে পোৱলিহে তাহেতে আকৌ উমনি নলয় আকৌ সেইটো এটা কথা
অ কইলা খবাই উমনি নলাই
নলয় তাহাঁতেৰ খালী কণীহে পায় একে বাৰ মাহে কণী পাৰি থাকে
অ কইলাটো খাবলৈ কেনেকুৱা মোৰ যে নিচিনাই
উমৰি কি নিচিনা লোকেল হৈ যায় নহয় লোকেল এই দি খোৱা যে লোকেল হৈ যায়
উম এই তহত তাত যে একোহে নাখাই ন সেইকাৰণে ৰাখিব পাৰে আমাৰ একে মেকুৰী খোপাই খাব
অ মেকুৰী হেঁপাহে খায় কিন্তু আমাৰ সয়াত মেকুৰীয়ে নাখায় এনে
এ মাই নেপেলাই
মেকুৰীয়ে মাৰা নাই কিন্তু আজিলৈকে ঘৰতে মেকুৰী আছে নাই মাৰাচোন
অ সিহঁতে যে আগৰ পৰাই পালে হয় আমাৰ ইয়াত এদিনীয়াকে পাই যায় মাৰি পেলাব।
অ হেঁপাহে কিন্তু খাব হেঁপাহে পালে মাৰিব আৰু কিন্তু হেঁপাহটো নাই বাৰু ইমান দিন দেখা নাই। আমাৰ ঘৰৰ ফালে আকৌ হেঁপাহ সোপাহ নোৱাৰে ৰখাব আমাৰ অ। মই আকৌ হেপাহ। নাই তাত আকৌ বান্ধি থলেও লৈ যায়। অ নাই ন। কয় আমাৰ ৰাইজে আমাৰ চবেই পোহে যে আমাৰ সেইকাৰণে ৰাইজে একো নকৰে।
উম আমাৰ পুহিমিব নোৱাৰ। আমাৰ ৰাইজে ধৰিব। আমাৰ ইয়াত নোপোহে যে নোপোহে। কোনেও পুহিলেও কিছুমানে ব্ৰইলাৰ ধৰি লওক ফাৰ্মত পুহেগৈ বেলেগত নি পেলাই।
অ আমাৰ ওচৰৰ মানুহৰ ঘৰ যে। ব্ৰইলাৰ ঘৰতে আনি। পুহিছে ব্ৰইলাৰ কেইটা পুহিছে আও।
অহ।
পৰহি ভাওনানাখন কাটিছে। পাঁচটা ব্ৰইলাৰ কাটিছে দহ। কেজি ন পোন্ধৰ কেজি বেচিছে।
এ ইমান ডাঙৰ হৈছে।
তেলৰ নিচিনা লাগিছে খাই মাংস আমিও আনি খাইছো।
অহঁ।
এনেকে লোকেল মাংসৰ নিচিনা একদম লোকেল মুৰ্গী যেনেকুৱা তেনেকুৱা একদম ধুনীয়া দামটো কিন্তু একেই লৈছে বাৰু এই লোকেল মুৰ্গীৰ নিখন লোৱা নাই আও।
ব্ৰইলাৰনিছিনা অ। অ নহয় সেয়াজ এ দি থয় ন এ দি থৈ পেলাই হেৰি। এ চৰি ফুৰি যে। সেইকাৰনে লোকেল আনিছে। চিলা হৈ গছো যদি ইয়াত হেৰি দি থয়। এইহোপা দানা চানা দি। পেলাই ফাৰ্মত থোৱা হোপা ঘূৰি ফুৰিব নোৱাৰে যে।
অ সেইটো হে ব্ৰইলাৰ।
উম কবা মেডিচিন খুৱাই থাকে আও।
অ এইটো খাই ভাল লাগিছে আককে ধুনীয়া টেষ্টটোও ধুনীয়া খাবলৈও ভাল লাগিছে। উম সেইদিনাখন দহ কেজি বেছি। দহ কেজি নে এঘাৰ কেজি হ হৈছে বেচিছে আ ও। এটা এটা বইলে প্ৰায় উম দ পাঁচ।
হেই বহুত ডাঙৰ হৈছে আও।
ডাঙৰ ডাঙৰ হৈছে মানে তাকে মও তাকে ভাবিছো
উম অ আনি পেলাই পোহ দে তাৰানে পুহিব পাৰ পো পো অ আমাৰ ইয়াত এয়াত এটা পুহিব পাৰা হয় আমাৰ ঢেৰ ভাত চাত ইমান পেলনি যায় পুহিবই পাৰিলো হয় হয়
অহ
আমাৰ খেলা মানুহে নাখাবা হে ধৰিব যে
উম
হেকানে পুহিব নোৱাৱ উম আহ আমাৰ বয় ব্ৰইলা মুৰ্গী একে উম উম একে পুহিব নিদিয়ে হাঁহ পুহিলে পুহিব পাৰিবা হাঁহ হোপা বহুত লেতেৰা কৰে।
অ হাঁহটো পুহিব পাৰে অ হাঁহ উম লেত লেতেয়া কয় কিন্তু ইমান এতেয়া বাহিৰত ৰখাব লাগিব তাহঁতক
এ বাহিৰত গৱাল পাতি দিলে লৈয়ে যাব গৈ কোনোবাই।
উম আমাৰ আক ইয়াত হাঁহ মূৰ্গীটো ইমান অনিষ্ট নকয়।
উম তাত চবৰে ঘৰে ঘৰে আছে যে আমাৰ এইয়াত নাই যে কাৰো ঘৰত
অ
কোনোবা এঘৰ পোহিল তো লৈয়ে যাব ব ন আকৌ সি আমাৰ ওচৰ মানুহে ঘৰ পোহি আছিলে নহয় হাঁহ কেইবা এযোৰ সেয়া লৈ গ'ল দুটা তিনিটা মান চুৰে নিলে তাৰ পিছত কুক কুকুৱে মাৰিলে দুটা আৰু নোপোহা হ'ল এতিয়া।
অ আমাৰো হাঁহ আছিলে কিন্তু হাঁহ কেইটা আমি হেৰি তেতিয়া হেৰি বেমাৰ লাগিছিল যে তেতিয়াই বেছি দিলো গোটেই কেইটা হাঁহ
মৰ্গী হেতৰ বেমাৰ লাগে ন
অ মুৰ্গী ঔষধ আনি খোৱালো হাঁহক পাহৰি থাকিলো। অ হাঁহৰ ঔষধটো আনি নোখোৱালো। হাঁহ বেমাৰ লগা দেখি ভয়তে একেটা ঔষধে কিন্তু খুৱাব লাগিছিল। ছিল একেটাইবিলাক আমি নোখোৱালো হাঁহক।
আহ।
হা হ যে এনেক। তে লাগে বুলি, তাৰপিছত এটা লগা দেখি গোটেই কেইটা বেছি। চৰিলো। আনিব লাগিব বোলো হাঁহ, নাই হাঁহৰ গ। ভাঙি আছে গৰাল টো বনাই পেলাই।
উম কণী খিনি কণী বস। চান।
কণী বেচো কণী ঘৰত কিমান খাবি কণী।
অ তিনজনীয়ে পাৰি থাকে ন।
তিনিজনী নহয় হেৰি, কিবা মুৰ্গী যে দহজনীয়ে পাৰিছে।
অ একেদিনা। কধ বানদামান পায়। অ বেছি পালে ভাল আৰু ন।
অ একেদিনাখনে দহটা, অ একেজন একেদিখনে মই হাঁহৰ কণী বেছি মুৰ্গী। কি কনি বেছি মই বাৰশ নে তেৰশ টকা পালো আকৌ সেইদিনাখন এ অলপ দিনৰ আগত।
অ কেই টকাকে খালি বেচ।
এ ইয়াত চল্লিশ টকাকে দিয়ে।
অ, সিহঁতে পঞ্চাশ টকাকে দহ টকা লয় আৰু সিহঁতে আমাৰ ইয়াত পঞ্চাশ। উম এক পঞ্চাশ টকাকে।
চবতে পঞ্চাশ টকা কিন্তু আমাৰ গাঁৱৰ মানুহে নিয়া আৰু। ঘৰত পোহা বুলি চল্লি টকা ল'বি বুলি কয় হ'ব চবে নিয়ে লয় আৰু চল্লিছ। গাঁৱ মানুহনক আৱ সেইকাৰণে একে তেনেকে চল্লিশ টকাকে দি দিওঁ আৰু, উম।
চল্লিছ টকাকে পালেও বহুত।
অ খাই খাইও আ । মই গ'লগৈ আকৌ কণী ইমান খালো।
উম, আমি সে লোকেল কণী পাবই নাই আমাৰ ইয়াত। কেতিয়াবা আহে, অ বেপাৰীয়ে পা আনে। এতিয়া আজি অলপ। দিন হ'ল সিও অহা নাই লোকেল কণী অনাই নাই। এ খাই মই সব। তাকে আনো আৰু আনি পেলাই খাও আৰু।
হাঁহ মাংসত টেষ্ট নালাগে খায়।
অ মাজতে যে ইয়াৰ ইষ্টাৰ্ত মাৰাটো ভাল হৈছিলে আগতে। এতিয়াই ই তাত মাৰটো ইমান এটা ভাল নালাগা হ'ল।
অ মই আকৌ কি কম মই ফাৰ্মৰ কণি একেবাৰে খাবই বেয়া পাওঁ মানে ইমানেই ভাল নালাগে
উম অ অ তাৰে তেচ নাপায়। এনেই খাই থাকা আৰু হয় নেপালে আৰু সেয়াকে নাখায় কি কৰিম গৈ।
কিনো আমি এতিয়া বে নিজৰ ঘৰৰ বস্তুকে খাই থাকো যে কিনিবলগীয়া নহয়ে।
কিনিবলগীয়া নহয়‌ আৰ তহতৰ। মাংস খিনি মাংস খিনি পনিৰ তাৰমানে একো কিনিব নালাগে মাছ কেইটাহে কিনিব লাগে আৰু এতিয়া পানী বাঢ়ি মাছকেইটা মাৰি খাওঁ দেখোন।
অ পানী বাঢ়িছে কিন্তু পানী হোৱা নাই নহয়।
হলে তোৰ পাৰিবিগৈ অহ নহলে কিনিব লগীয়া হ'ব। ত নাই।
এ বা
পাচলি খালি কিনিবা লাগে ন। অ আমি পাচলি সাৰ দি নিকিনোৱা ন মাছ মাংস খিনি কিনো পাচলি খাৰ দি নিকিনো ঘৰতে খাওঁ।
উম আমি আকৌ ঘৰৰ মুৰ্গী কেইটা ইমান খাবলৈ বেয়া পাও যে নিজৰ মুৰ্গী কেইটা খাবলৈও ভাল নালাগে নহয়।
উ। হ'লেও হ'লেও আলহী আহিলে কৰিলে কিনিব নালাগে আৰু
অ। সেই আলহী আহিলেও নবনা‌ নেমাৰু নেমাও। অ কিনি আনো লাগিলে নামাৰো বেয়া লাগে। ঘৰৰ বস্তু কেইটা মাৰিব বেয়া লাগে ঘৰত পুহি থকা বস্তু কেইটা কেনেকে মাৰি খাম উম সেইকাৰণে মাৰিব অ নাই নোৱাৰো পায় এইকেইটা পোৱালি যে এতিয়া পোৱালি কেইটামান হৈছে যে ছটা পোৱালি একেৰাহে একেলগে হৈছে
আহঁ
ছটা মানে দহটাই হৈছিলে দহটাই এই বেমাৰ বেমাৰও লাগিছিল তেতিয়া মুৰ্গীও বেমাৰ লাগিছিলে কমকে লাগিলে বাৰু উ পোৱালি কিটা গাত লাগি গল পোৱালিকেইটা কেনেকে লাগিল নাজানো আও পোৱালি চ মৰিলে চাৰিটা মৰিলে আৰু ছটা থাকিলে এইকেইটা পোৱালি যোকে ৰঙা ৰঙা অকল ৰঙাই একে চছেম চছেম গোটেইকেইটা পোৱালি অ হ'ব দে অ আহ অ অ হ'ব দে অ